অ।
নমস্কাৰ দেই।
অ, নমস্কাৰ।
হয়, হয়, তাতকে কি কৰি আছে আপুনি?
মই বৰ্তমান এনেই আছো।
হয়। ময়ো এয়া বাহিৰতে বহি আছিলোঁ।
অ, ক
তাকে এতিয়া গৰমত মানে বহি পেলাই কথা এটা ভাবি আছো ইমান গৰম পৰিছে বোলো অলপ ফুৰিবলৈ যোৱা কথা ভাবি আছো তাতে গৰমৰ বন্ধও দিছে এতিয়া।
হয়-হয় গৰমৰ বন্ধ দিছে
হয়।
এনেই আঁ তোমালোকে বা ক'ত এনে কোন ঠাইঅত ফুৰিবলৈ যাবলৈ মানে, প্লেন কৰিছে না ভাবি আছে?
নাই ভাবিহে আছো।
ভাবি আছে অ, প্লেন কৰা হোৱা নাই ন অ, আগতে মানে হয় হয়, আগতে মানে ভাবি লোৱা তাৰ পিছত লগৰ লগত প্লেন কৰিলে হ'ল আৰু ন, অঁ। এনেই কোনটো ঠাইঅত ভাবি আছা তুমি?
মই এতিয়াতো গৰম যিটো দিছে এতিয়া মানে অলপ ঠাণ্ডা জেগাত যোৱাৰ কথা ভা হয় হয় মানে এনেইতো এইফালে দাৰ্জিলিং চাৰ্জিলিং যাব পৰা হেঁতেনটো ভালেই আছিলে, কিন্তু এতিয়া তাৰ কাৰণে আকৌ অসুবিধাও হয় যে মানে ছয় সাত দিনৰ মানে বন্ধ ল'ব লাগিব।
অ
আকৌ সকলো মানুহৰ লগত মনে মিলা হলেহে
হয়, চবে মানে ব্যস্ত অ, কিছুমান আৰু ব্যস্ত হব পাৰে। একেলগে মিলও মানে মিলোৱাতটো আৰু কঠিন হয় আৰু। বহুত বেছি মানে গ্ৰুপটো কৰিলেও
হয়, তাকো ছয় সাত দিনৰ কাৰণে যাব লাগিব।
হয়।
সেইটো কথা গতিকে চবৰে লগত চবৰটো নিমিলে যে।
নিমিলে আৰু মানে সেইটো উজনিৰ অসমৰ পৰা এইফালে দাৰ্জিলিং আহিলে অকনমান দূৰ হয়।
হয় হয় হয়। মানে এতিয়া উজনি অসমৰ পৰা আপোনাৰ গুৱাহাটীলৈ আহো বুলি ক'লেই আঢ়ৈশ তিনিশ কিলোমিটাৰ হয় তেনেকুৱা নিচি
হয় হয়। তাকে আৰু এইফালে এনেকে নামনি দি আহি আহি আকৌ যাব লাগে দাৰ্জি লিং ৱেষ্ট বেংগল ন, বহুত দূৰ হয়। তেনেকে সেইকাৰণে আৰু দিনতটো চাৰি দিন পাঁচ দিন তেনেকেই যাব আৰু মানে হ'ব আৰু, কাৰণ আৰু এতিয়া মানে এটাত ঠাইত যাই কিনে আৰু চব বস্তুতোৱে চাব ইচ্ছা হৈ না। আধৰুৱা তাকে আমি মানে এৰি থব নোৱাৰা মানে নোৱাৰে আৰু অঁ।
সেইটোৱে, দাৰ্জিলিং ছিকিম গেংটক সেইখিনি মানে এদিনৰ ৰাস্তাৰ ওচৰতে আছে আৰু তেনেকুৱা গতিকে গোটেই গীতকেইটা একেলগে চাই আহিব পাৰিলে ভাল হয়।
অঁ
সেইটো কথা।
অ
সেইটো মানে আৰু এতিয়া গৰমত বন বন্ধ বুলি এনেকে পাহাৰীয়া জোগাতকে কেতিয়াবা দিগদাৰো হয়, ৰিস্কি কথা হয়, কাৰণ কেতিয়াবা হয় কেতিয়াবা লেণ্ড শ্লাইড সেইবোৰ হয় যে। বৰষুণ বেছি পৰি থাক মানে পৰি থাক
হয় অ' হয়, আৰু কি কয় সেইটো যে এতিয়াতো বৰষুণৰ বতৰ হয়, আৰু পাহাৰীয়া অঞ্চলত, বেছি মানে বৰষুণতো বেছি আহে।
হয়, গতিকে
তে চাৰিবাৰ তিনিবাৰ মান তেনেকে মানে, ইচ্ছা কৰি মানে, দিয়া নিচিনা বৰষুণতো, তেনেকে হ'য়। পাহাৰীয়া অঞ্চলত, সেইকাৰণে আৰু লেণ্ড চালাইট হ'বলৈও আৰু, টাইম নালাগে আৰু।
হয় হয়, হৈয়ে থাকে গৰা খহনীয়া বহুত।
হয়, হয়।
নিউজে পেপাৰে পত্ৰ দিয়ে থাকে, বাতৰিত।
নাম দেখা পাই থাকো আমি।
হয়, গতিকে মানে ভয় হয়, পাহাৰীয়া জেগাত যাবলে।
উম।
কিন্তু এতিয়া, তথাপিও মানে এতিয়া নোযোৱাকে তো মানুহ থকা নাই চব গৈ আছে।
নাই নাই নাই, চব গৈ অ', মন যায়, সেইটো মনে নিবিচাৰে নে সেইটো আৰু যেতিয়া মনে বিচাৰে সেইটো মানে ভয় লগা বা এইবোৰ মানে নাভাবে ন মানুহে, মানে এই এদিন হলেও মৰিব সেইটোতো জানেই চবেই তো, হ'য়। এ মানে সেইটো চাবাই লাগিব, সেইটো মনৰ ইচ্ছা থাকে যে। সেইটো পূৰণ কৰিয়ে চবে।
হয় হয়, গতিকে এদিনিয়া জীৱন লৈ আহিছো আৰু, গতিকে সকলোবোৰ ফুৰি কৰি যাওঁ তেনেকুৱা নিচিনাও কথা।
অ' সেইটো হয়, আৰু সেইটোও লৈ মানে যাই আছে। যিবোৰ আমি মানে ফটো দেখি আছো
উম।
ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম না ইউটিউব সেইবিলাকত মানে দেখি আছো, দেখি থাকে
হয়।
যি ভয়ংকৰ, ভয়ংকৰ মানে জোগাও আছে সেইবিলাকত মানে ট্ৰেক ট্ৰেকিংও কৰে মানুহ, মানুহবিলাগ, অ'।
মানে সেইবোৰক দেখিলে মানে ইচ্ছা হয় আৰু যাবলে। এইবোৰ মানে নাভাবে।
হয়। বাকী এনে আপুনি ক'বাত যোৱা কথা ভাবিছেনে? হেল্ল'। হেল্ল'। দাটা অফ কৰিছা নেকি, ইনষ্টাগ্ৰাম নাচাবি চোন নাচাবি নাচাবি।